শুনিছানে মাতটো অ কি কৰি আছা।
এয়া ভাত খালী খাই
উম উম অ কৰিলো কৰিলো কি বনালা
ভাত খাই আজৰি হৈছোঁ আৰু বাৰু
উম উম কি বনাল আজি
আজি বনালো, পনীৰ বনলো।
অ'।
ভনে
মই বনালো, দালি বনালো, কঁঠাল গুটি দিলোঁ তাত। নেমু দিছোঁ আৰু ভাজি অকন বনাইছোঁ। দালিত কঠাল গুটি দি নেমু জোল, অ'।
আপুনি খালে? অ'। উম।